অ'
অই, কি কৰি আছা?
এনে বহি আছোঁ, ৰ।
ভাত, চাত খালি?
আহ ভাত খালো।
কিহেদি খালি আজি?
যিটো হেই আছিল দালি, ভাজি তাৰপিছত তিল বতা তাৰপিছত পনীৰ আৰু ভাত।
পনীৰ আছিল আজি।
অ', পনীৰ।
অ', অ'।
আজি আমাৰ মঙ্গলবাৰ না নাখায়, সেইকাৰণে পনীৰ।
উ মংগলবাৰ পালা হৈছা তাৰমানে?
অ', আমাৰ মংগলবাৰ পালে।
পইচা নধৰা হৈছে তা
উম, হৈছে দে আৰু।
দে ক'।
মই ভাবলু বিহুতো আহি আছে
উম।
বিহু আহিলে মানে মন চন ভাল লাগি যায় আৰু তোৰ পিছে কেনে লাগে বিহু আহিলে
মোৰো ভালে লাগে
অলপ কথাবিলাক জোৰে ক ওচৰতে আনি ক মোবাইলটো
মোবাইলটো ওচৰতে আছে
উম ম ক
শুনা পাইছা এতিয়া
অ অ এনে বিহুত বলো মোৰো ভালে লাগেচোন কেৱল মানে এটা উৎসৱ নহয় আমাৰ অসমীয়া মানুহৰ কাৰণে ই এটা এ মনে জীৱনৰ অনুভূতি হয় আৰু বিহুৰ কথা ভাবিলে মানে ধাৰ সৰুকালৰ যিবিলাক স্মৃতি থাকে আৰু সেইবিলাক মনত ভাই উঠে আৰু ভাল লাগে আৰু মানে
ঠিক কৈছা দেচোন হেৰি তোৰ মানে আটাইতকৈ বিহুৰ মানে মনত থকা মানে স্মৃতিটো কি আৰু
আহ মই যদি যদি মনত আছে স্পষ্ট এনেতো বহুত আছে মনত আৰু যদি এ এটাৰে মাজৰ পৰা এটা যদি কম হয় ধৰ সৰু থাকাতো এতিয়া ৰঙালী বিহুত আৰু ৰঙালী বিহুত নতুন কাপোৰ পিন্ধে না চবে মানুহ বিহুৰ দিনা আহ তেতিয়া তেতিয়া দেউতাহঁতে আৰু নত নতুন কাপোৰ পিন্ধাই দে পিন্ধাই কিনে ধৰ গা আমি বিহু চাব গৈছিলো আৰু সেইবিলাক সেইবিলাক ভাল লাগে আৰু হাতত ঢোল পেঁপা গগনা বিহু নাচ সেইবিলাক দেখি ভাল লাগে আৰু মানে
অ বা ঠিকে আছে দেচোন সেইটো বাৰু বহুত ধুনীয়া বস্তু দেচোন মোৰো সেনেকুৱাই দেচোন এইগিলা বস্তু ভাল লাগে মানে আইতাই এতিয়া মানে হেৰি টেকেলি পিঠা বনাই দিয়ে নিজৰ হাত হাতেৰে ঘিলা পিঠা বনাই দে হাতেৰে তিল পিঠা বনাই দে আৰু নাৰিকলৰ লাৰু গুডৰ লাৰু তিলৰ লাড়ু এইবাৰ মানে মই ৰাতিপুৱা উঠিয়ে পাক ঘৰত যাই কিনে খাওঁ আৰু কাৰণ বিহুৰ দিনতো গমে পাইগিলাই চলি থাকে চব ঘৰে ঘৰে জলপান আৰু দৈ চিৰা পিঠা লাড়ু তাৰপিছত তৰ গুড়া সান্দ এইবোৰ বস্তুৱে চলোই দিচোন বিহুত আৰু তোৰ বৰা চাউল
সেয়ে আমাৰ ঘৰতো চেমে সেইবিলাকে বনাই আৰু এনে মন না কোনটো লাৰু খাই বেছি ভাল লাগে, নাৰিকলৰ লাড়ো খাই ভাল পোৱা না?
তঁহতৰ ঘৰত
এনে মানে তোৰ লাৰু কোনটো খাই বেছি ভাল লাগে?
লাৰু মোৰ হেৰি নাৰিকলৰ লাৰুৱে ভাল লাগে।
ওম মোৰো আৰু তাৰে যেতিয়া মাই পিঠাই বনা পিঠা বনাই থাকা ন' বিহুৰ অগদিনা এতিয়া মনে মনে লোকাই লোকাই পি খাইছিলো মাহঁতে গালিও পাৰে হাঁহেও আৰু যেতিয়া মানে সেনেকা আৰু।
অ'। বিহুৰ বাৰু হেৰি দেচোন, চবে মানে নিজৰ মানুহ সোপাই লগ হয়। আহিছিল আগতে ভাল লাগে, আজিকালি কিন সেইগিলা নাই না আজিকালি সেনেকে নাহে বিহু বুলিও কোনো।
হা-হা।
আজি মানে সেই আৰু বিহু, আগতে যেতিয়া মানে ধৰ বিহু মানে যেতিয়া গাঁৱৰ প্ৰতিটো ঘৰতে মানে। মানুহ অহা-যোৱা কছিল, ৰাতি মেজি-চেজি জ্বলা হোৱাৰ পিছত দৈ, চিৰা খাইছিল। লাৰু-পিঠা এইবিলাক জলপান গ্ৰহণ কৰিছিল।
অ'।
এতিয়া সেইটো বস্তু নাই, এতিয়া চব মানুহে চাকৰি বা পঢ়া শুনাৰ বাবে বাহিৰতে থাকে আৰু। মানে সেইবিলাক একে সেই বস্তুবিলাক যিবিলাক মানে ধৰ আমি একেলগে বহি মানে আনন্দ কৰিছিলো। তাত ধেমালি কৰিছিলো সেইবিলাক বস্তু এতিয়া মানে লাহে লাহে নোহোৱা গৈছে আৰু সেনেকা।
সেইটোয়ে বাকী হেৰি তই কেতিয়াবা হুঁচৰি চাব গেইছা নে নাই।
হুঁচৰি অ গৈছো কাৰণ গাঁৱতো হুঁচৰিটো বেছি মেইন ন গুৱাহাটীতে অলপ মানে বেলেগ কিন্তু গাঁৱততো হুঁচৰি বিহুটোতো মেইনেই। এয়া মানে তাত সেন মানে গান বিলাকৰ ভাল লাগে বা তেওঁলোকে আশীৰ্বাদ দিয়ে গৃহস্থ তে নৃত্যতটো চাইও ভাল লাগে আৰু মানে ভাল লাগে আৰু গাঁওখনতে।
অ' মই একবাৰ লগৰ কেইটাৰ লগত গেছিলো হুঁচৰি চাব হা। ফাৰ্ষ্টতে মানে লাজ লাগছিলেচোন বহুত তাৰ পিছত মানে। এতিয়া হেৰি ঢোল-বজালাক, তাল বজালাক। সেই নাচা আৰম্ভ কৰি দিলো আৰু তাতে সেইদিনতটো মানে আজি পাহাৰ ৰ আৰু অ' সেইদিনা বম নাচিছো হুঁচৰিত।
অ মানে সেইয়া আৰু ধৰ বিহুৱেতো মানে কেৱল আনন্দই নিদিয়ে আৰু ধৰ মানুহ মানে চব সকলো মানুহ বিলাক মানে একলগ কৰাই দিয়ে আৰু এটা মানে ত' সৰু, ডাঙৰ ধনী, দুখীয়া সব মানুহ মিলি মানে এককলা হৈ যায় আৰু আনন্দ কৰে আৰু নাচে গাই জলপান চল মানে একেলগে খাই সেইটো কৰে মানে। ল আনন্দই নেদে আৰু চব মানুহ একগোট কৰি দিয়ে আৰু বিহুত
সেইটোয়ে দেচোন মানে সেইটো আজিকালিত বাৰু অলপ বহুত পৰিবৰ্তন হোৱা দেখা লাগিছে দে চোন বিহুত। টাইমত আগৰ নিচিনা নাই বহুতে মানে বিহুতো এনে এনজয় নক কৰে বছিভাগে মানে মোবাইলত ফটো ভিডিঅ' আৰু ৰিল বনাতহে ব্যস্ত থাকে আজিকালি। ভিও
অ', অ', সেইটো বাৰু আজিকাল আজিকালি ছ'চিয়েল মেডিয়াৰ যুগ হৈ গেছি ন'।
অ',
সবেই আৰু সেই ৰিল বনাই বেছি ভাল পায় আৰু আজিকালি বিহুৰ সময়ত পিঠা চিঠা বনোৱা আৰু ৰিল বিলাক দিয়া বা বিহু নাচ স, ডেন্সবিলাক এনকে ৰিল আপলোড কৰে।
অ', অ',
স্মৃতিটো সৃষ্টি কৰাতকে মানে বহুত মানুহে স্মৃতিটো ৰেকৰ্ড ৰেকৰ্ড কৰি থৈ দিয়ে আৰু মানে। ত পিছত হ'লেও চাব পাৰব আৰু মানে ৰেকৰ্ড কৰাটো বেছি গুৰুত্ব প্ৰদান কৰি আছে আৰু। কিন্তু মই ভাবো মানে এই দুয়োটাৰ মাজত আৰু এটা মানে ভাৰ খাম্য থাকব লাগে আৰু মানে
সেইটোতো হয়, দেচোন মানে আজিকালি চচিয়েল মিডিয়া হোৱা কাৰণে এটা ভাল আছে আৰু যে আমি বিহু বোলা বস্তুত মানে পৃথিৱীত চবতে পঠাওঁ বাৰো ৰিল চিল জৰিয়তে বনাই বা ইউটিউবত দি কেনে মানে বহু মান ফৰেনাৰছ বোৰে মানে বিদেশী বোৰে ত বিহু শিকিবলৈ পায় এইবোৰ চাই কিনে আৰু বহুতেই দিত আগ্ৰহ দেখুৱাই দিছোন আমাৰ মানুহৰে আগ্ৰহ নাই বিদেশী কিটাৰ আছে আকৌ আমাৰ বিহুৰ প্ৰতি আগ্ৰহ
চাম সেইটো শুনিলে ভাল লাগে আৰু যেতিয়া ধৰ বিদেশী মানুহ বিলাকৰ বিহু নাচপাত শিখ বিহু নাচ মানে শিকবৰ কাৰণে আগ্ৰহ আৰু কিন্তু ধ আমি নিজ নি মানে নিজৰ সংস্কৃতিক সন্মান কৰিব লাগিব নিজৰ ভাষা, ত গামোচা, বিহুগীত আৰু পৰম্পৰাতটো আমি মানে লে একেলগ হৈ মানে জীয়াই ৰখা লাগিব আৰু।
আচ্ছা ত মানে আ তাইতক আৱেগিক বিহু স্মৃতি কি?
হা-হা?
তোৰ মানে আটাইতকৈ আৱেগিক বিহুৰ স্মৃতি কি?
মানে মোৰ মানে সেই কি কয় একবাৰ মানে ককা মানে বিহুৰ আগতে মানে বাহিৰৰ পৰা ঘৰলৈ আহিছিল আৰু আমি মানে বহুত বছৰ পিছত মানে একেলগে বিহু পাতিছিলো আৰু তাৰ মানে এ চব মানুহ মানে আমাৰ পৰিয়ালটোৰ গোটেই মানুহ বিলাক একেলগে বহিছিলো খাইছিলো এনজয় কৰিছিলো তাৰানে সেইবিলাক বস্তু ভাল লাগে আৰু মানে।
অ', অ'। মানে মোৰ লগতে এনেকুৱা আৰু আইতাৰ লগত মানে কটোৱা শেষ বিহুতটো তাৰপিছত নিজৰ হাতেৰে মই গামোচা পিন্ধাই দিছিল আশীৰ্বাদ দিছিল। সেইদিনা এতিয়া তেওঁ নাই দিচোন কিন্তু তেওঁৰ স্মৃতি মোৰ জীৱনত সদায় মানে থাক আৰু মূল্যবান হয়।
অ', অ'। আৰু স্মৃতিবোৰে মানে আচলতে মানুহ এটাক মানে জীয়াই ৰাখে আৰু।
হয়।
সেনেককা বস্তু আৰু মানে কাৰণ চ বিহুতোতো শেষ হৈ যাব, তিনিদিন, চাৰিদিন, পাঁচদিন, ছয়দিন থাকব, শেষ হৈ যাব কিন্তু আমাৰ স্মৃতিবোৰ শেষ হয় নাজাই ন, স্মৃতিবিলাক আমি পুনৰ ৰুমন্থন কৰি থাকিব পাৰিম আৰু। সেইটোৱে কথা
উম, পিছে তই মানে নিজৰ সন্তানটো কি কি শিকাব খোজা বিহুুৰ ভৱিষ্যতে?
মই মই উ মানে সেইয় আৰু ধৰ মানে বিহু বিহুতে কেৱল গান নাচ সেইটো নহয়, আৰু মানে ই ইদ তাৰ মে মানুহৰ মাজত আৰু মৰম, সন্মান, একতা আৰু প্ৰকৃতিৰ প্ৰতি মানে কৃতজ্ঞতা প্ৰকাশ কৰাৰ এটা মানে উৎসৱ বুলি শিকাবিল যে কেৱল বিহু মানে যে কেৱল গান নাচছে সেই টো নহয় হ মানুহৰ মাজত যে মৰম আনে সন্মান আনে মি বিহু আহিলে একলগ হ'ব লাগে সেইটো সেই বস্তুটো শিকাম আৰু মানে।
উম, মই সিহঁতে শিকাম দেচোন তোৰ অসমীয়া ভাষাটো ভালকে ক'ব লয় তাৰপিছত তোৰ গামোচা খানাৰ মূল্য কিমান, এইবোৰ বুজাম আৰু তাৰপিছত তোৰ নিজৰ সংস্কৃতিক মানে ভাল পাবলৈ শিকাম আৰু সিহঁতক।
অ', ম ঠিকে কৈছা কথাটো ধৰ মানে ধৰ আমি যেতিয়া যদিও মানে এতিয়া আধুনিক যুগত আছো আৰু তথাপিও থাক কেতিয়া মানে নিজৰ শিপাটো পাহৰি যাব নালাগে মানে বা আমাৰ মানে নিজৰ পৰিস্থিতিয় হেই যাব নালাগে আৰু সেইটো কথা। আৰু
সেইয়টোৰে আজি মানে কথা খিনিয় মোক মানে সৰু কালৰ দিনবোৰ মনত পেলাই দিল এই
অ', চেম চেম মক সেই মানে আগতে যেতিয়া বিহু তাৰ মানে একেলগে গাঁৱলৈ গাইছিলো মানে গাঁৱত বিহু চাম বা পিঠা খাম সেনেকা আৰু মানে ধৰ লগ লগৰবিলাকৰ লগত লগৰ বন্ধুবিলাকৰ লগত ফূৰ্তি কৰি নাচ বিহু হুঁচৰি চাব যা সেইবিলাক কৰা বা গছৰ তলৰ বিহু মুকল মুকলি বিহু সেইবিলাক মানে ভাল লাগিছিল আৰু। বা নতুন নতুন নতুন নতুন স্মৃতি গঢ়া যায় আৰু সেইবিলাক ভাল লাগে আৰু।
সেইটোৱেতো ৰে মানে বিহুৰ আচল মানে মজাটো তোৰ সেইয়ে আৰু লগৰ সৈতে আৰু।
অহ কথা বতৰা পতৰা ৰ লগ বিলাকৰ সৈতে একেলগে।
এটোৱে
উম। সেই আৰু তত আহ বিহু পৰিচয় আমাৰ মানে উৎ আমাৰ গৌৰৱ হয় বা আমাৰ হৃদয়ৰ উৎসৱ আৰু এটা বিহুটো আৰু। যিটো আমি আৰু পাহৰিব নোৱাৰো আৰু।
তাকে টো বাকী বিহুত ফাংচন চাংচন চাব জানা নাই লগৰ কেইটাৰ লগত?
উম ই মাজতো চাব গৈছিলো আগতে কিন্তু এতিয়াতো আৰু জুবিন দাই নাই আৰু কি ফানচন চাম
সেইটো এ দেচোন ইকাণে ফানচনবোৰো বেণ্ড কত দিছে ন আজিকালি। সেইকাৰণে ফানচনো আজিকালি বন্ধগত দিছে ক'ত
অ আজিকালি ফানচনবিলাকো বন্ধ কৰি দিছে তাৰ মানে জু বিন দাই নাই আৰু এতিয়া মানে কি বিহু হ'ব আৰু সেনেকা তাইপৰ।
এইটোতোত হয় দেচোন। হলেও আৰু সেকে আৰু চলব লাগিব আৰু।
সেনেকে চলিব লাগিব আৰু মানে জুবিন দাৰ নহ'লেও মা নে আমি নিজৰ বিহুটোক মানে বজাই ৰাখিব লাগিব আৰু মানে, যুগ যুগ ধৰি লৈ যাব লাগিব বা বিভিন্ন দেশ বিদেশৰ মাজত আমি স্থাপন কৰিব লাগিব মানে বিহুতটো আমাৰ। বা গামোচাখনৰ বিষয়ে ধৰ দেশ-বিদেশৰ ব্যক্তিসকলৰ মাজ ত মানে প্ৰচাৰ কৰিব লাগিব আৰু গামোচাখনৰ বিষয়ে।
উম সেইটোৱে, বাকী তহঁতৰ ঘৰত পিঠা বনাই নে, না কিনি আনে বিহুত?
নাই নাই, আমাৰ ঘৰত পিঠা বনাই, কিনি নানো আমি পিঠা যেতিয়া মানে অসমীয়া মানুহ হয়, যদিহে আমি পিঠা কিনি আনো তেতিয়া মানে লাজৰ কথা হয় না সেইকাৰণে আমাৰ বনায়, পিঠা, লাড়ু, তেল পিঠা, নাৰিকলৰ চি চিৰা, এইবিলাক পিঠা দুই, তিনিবিধ বানায়, তাৰ পিছত সেইবিলাক বনাই আৰু মায়ে বনায়।
মজা লাগি যায় আৰু না বিহুৰ আগত?
অ', বিহুৰ কেইদিন ভাল লাগে, আমাৰ তাতে মেজি ঘৰ বনাও আমি আমাৰ ইয়াতে চোতাল এখন আছে ডাঙৰ, মন্দিৰৰ ঘৰ, তাতে আমি চববিলাক একলগ হৈ কিনে মেজি ঘৰ বনাওঁ খানা-চানা খাওঁ আগদিনা। অ', খেৰ অলপ-চলপ খেৰ অলপ চলপ বা কল চচনি বিলাক থাকে যে কলৰ শুকাই যোৱা পাতটো, সেইবিলাক ব্যৱহাৰ কৰোঁ।